হেল্ল' হেল্ল'
হেল্ল'
অ শুনা পাইছনে
অ অ পাইছো পাইছো ক
অ ব্যস্ত আছ নেকি তই
নাই নাই নাই কও
অ অ বাকী তই ভালে আছ
আছো আছো তই
দে ময়ো ভালে আছো হেৰি মই কথা এটা সুধিবলৈ তোক ফোন কৰিছিলো তই বোলে কিছুদিনৰ আগ তেতো তই পিকনিকলৈ গৈছিলি
অ ঠিকেই মই গৈছিলো সেইটো মোৰ জীৱনত এটা স্মৰণীয় অভিজ্ঞতা আছিল মানে ইমানেই বেছি ভাল লাগিছিল যাই আৰু মানে আৰু মানে বহুতে বেছি ভাল লাগিছিল মোৰ যাই আৰু সেইদিনা সেই দিনটোৰ কথা মই এতিয়াও মনত পেলাওঁ আৰু মোৰ এনেকোৱা লাগে যেন মই নাপাহৰো সেই দিনটো কেতিয়াও
দে ভালে কৰিলি পিছে কলৈ গৈছিলি তই
অঁ মই বন্ধুবৰ বৰ্গ আৰু পৰিয়ালৰ কিছুমান সদস্যৰ লগত এখন নদীৰ পাৰত পিকনিক কৰিবলৈ গৈছিলোঁ মোৰ এইটো পিকনিক আটাইতকৈ স্মৰণীয় এইটো কাৰণে কাৰণ উ মই মোৰ পৰিয়ালৰ লগত লগতো গৈছিলোঁ আৰু কিছু মোৰ লগত বন্ধু বান্ধৱীও গৈছিল
অঁ বাকী এনেই পিকনিকটো যোৱাৰ কেনেকোৱা ধৰণৰ তোৰ পৰিকল্পনা কেনেকৈ হ'ল মানে কি ভাবি পিকনিক টোলৈ ওলালি
আচলতে বহুদিন ধৰি আমি একেলগে কৰ'বালৈ যোৱাৰ কথা ভাবি আছিলোঁ শে ষত সকলোৰে সুবি ধা হোৱাৰ এটা দিন বাচিছিলোঁ আৰু বাছি কৰি আমি সিদ্ধান্ত ল'লোঁ কি আমি সেইদিনা পিকনিকলৈ ওলাম বুলি আৰু তোৰ কেতিয়াবা কি হয় তই যিমান আগৰ পৰা ভাবি থাক বস্তু বহুত দূৰ নহয় তই হঠাৎ যাবি হঠাৎ খোৱা বস্তুবোৰ বেলেগেই আৰু মানে হঠাৎ যেতিয়া হয় বস্তুবোৰ
তেখেততে এনে কিমান জন মান মানুহ গৈছিলি পিকনিকলৈ
প্ৰায় আমি পঁচিছজনমান গৈছিলোঁ বন্ধু ভাইটি ভণ্টি আৰু কিছুমান ডাঙৰ মানুহো আছিল লগত মোৰ পৰিয়ালো আছিল
অঁ অঁ বাকী তহঁতি এনেই হেৰি যাত্ৰাটো কেতিয়া পুৱাই আৰম্ভ কৰিছেনে।
আমি ৰাতিপুৱা প্ৰায় ছ বজাত উঠি সাজু হৈছোঁ ভিতৰত সকলো একেলগ হৈছিলোঁ তাতো আৰু তইতো জান এক ক'বালৈ গ'লে কিবা এটা যদি অঘটন নঘটে তেতিয়াহ'লে নহয় আমাৰ লগত। আমি গোটেইকেইটা উঠিলোঁ উঠাৰ তাৰপিছত মোৰ ভাইটি উঠিব নোৱাৰা সি বোলে নাযায় হেনো আমি বোলো কি ভাই তই যদি নাযাও আগতে কব লাগে এতিয়া মানুহবোৰে ৰৈয়ে আছে আমাৰ কাৰণে ইয়াক তাৰ পিছত সোনকাল উঠাই আছো সো উৎ ঠাইমো চুঠোৱাই আমি এনেকৈ গুচি আহিলোঁ আৰু আমি সাত বজাত গোটেই আমি গোটেই কেইজন আমি লগ হৈছোঁ আৰু গোটেই মানুহখিনি আৰু যিমানখিনি আমি যোৱা কথা আছিল বা আমি যাম সেইখিনি
বাকী এনে তাৰপাছত তহঁতি মানে বাছ চাছ ভাড়া কৰি গৈছিলি নে যাত্ৰাটো মানে কিহত গ'লে তহঁতি
আম যিহেতুকে পঁচিছ জন মান মানুহ মো আছিল আমি যাত্ৰাটো পাছ ভাড়া কৰিয়ে আৰম্ভ কৰিছিলোঁ তোৰ আমি প্ৰথমতে বেলেগ চাইছিলোঁ টো ধৰি ল তোৰ তোৰ ধৰি লোৱা বা ফেন হওক তেনেকুৱাকে কিন্তু সেইবোৰত আমি নগ'লোঁ আমি পঁচিছজন আছিলোঁ কাৰণে আমাক এতিয়া নধৰে যিহেতুকে ত' মানে সেইকাৰণে আৰু আমি পঁচিশজন কৈছিলোঁ
উম দে বাৰু বাকী অঁ অঁ শুনা পাইছোঁ দে ক
উম উম সেই সেইখিনিয়ে আৰু
অ যাত্ৰাটো এনেই কেনেকুৱা আছিল তহঁতৰ
যাত্ৰাটো বৰ মজাৰ আছিল বাছত আমি গান গাইছিলোঁ ধেমালি কৰিছিলোঁ আৰু ফো ফটো তুলিছিলো আৰু তইতো জানই যদি আমি ফটো ফটো নোতুলোঁ সেই যাত্ৰা তাতো যায় বা হেই কৰি কিনে কি লাভ আমি বহু কেইখন ফটো তুলিছিলো আৰু গান বজাই আমি নাচি নাচি গৈছিলোঁ মোৰ এজন বৰদেউতা আছে ইমানেই বেছি ধেমালি কৰে। তেওঁ মানে বাছত উঠাৰ লগ একেলগে গান বজাই একদম নাচিব ধৰিলে। তেওঁ নাচাৰ কাৰণে গোটেই খিনি আমি সাহস পালো নাচাৰ। আৰু আমি গোটেই নাচিছিলোঁ
অঁ এনেই ৰাস্তা আৰু বাকী দৃশ্য কেনেকুৱা আছিলে।
বৰ ধুনীয়া আছিলোঁ। যিটো অতুলনীয় আছে আৰু মইতো সেইটো বুজাব নোৱাৰো মোৰ ভাষাৰে তই দে দেখিলেহে গম পাবি সেউজীয়া গছ গছনি ধান খেতি সৰু সৰু গাঁও আৰু দূৰৰ পাহাৰবোৰ দেখি মনটো এক একেবাৰে ভাল লাগি গৈছে এনেকুৱা লাগিছিল যে মই কিবা ফটোৰ ভিতৰত এনে ছবিৰ ভিতৰত মই সোমাই গৈছোঁ আৰু মই দেখি কিনে সকলো বস্তুৰে মই মানে স্মৃতি হিচাপে ৰৈ যাব বুলি ফটো তুলিছিলো। বহুত মজাৰ বস্তু আছে আৰু মই খিৰিকীৰ কাষত বহিছিলো যেন মই প্ৰতিটো দৃশ্যই মই যেন আনন্দ লোভ কৰিব পাৰি আৰু আনন্দ পাওঁ প্ৰতিটো দৃশ্যৰ
বাকী এনেই তহঁতৰ পিকনিকস্থলীত পোৱাৰ পাছত তহঁতি কি কি কৰিলি এনেই মানে তাতে খেলা ধূলা বা তেনেকুৱা ধৰণৰ কি কি আৰু বাকী কেনেকুৱা ধৰণৰ তহঁতি তাতে পৰিৱেশ পালি বা কি কি কি ধৰণৰ কাম কৰিলি তাত। গৈ আৰু
প্ৰথমতে ঠাইখন ভালদৰে চাই চাই লৈছিলোঁ দেই তাৰপিছত নদীৰ পানী একেবাৰে পৰিষ্কাৰ আছিল। আৰু পৰিৱেশটো। বহুত শান্ত আছিল বহুতে শান্তি পাইছিলোঁ তাত যাই।
অঁ অঁ।
পানীটোৰ যদি কথা কওঁ। আমি কি। এক্সট্ৰাকে পানী লৈ গৈছিলোঁ কিন্তু অকণমান নিছিলোঁ এটা নে দুটা এনেকে গামলা কৰি আমি নিছিলোঁ। কিন্তু আমি ভাবি আছিলোঁ নদীটো চাফা। হয়নে নহয় পৰিষ্কাৰ থাকেনে নে নেথাকে। টো ভগৱানৰ কৃপাত ন য। তোৰ বহুতেই বেছি চাফা আছিল তোৰ মানে। নদীৰ। বহুত বেছি এনেই ইমানেই চাফা তলত শিলবোৰ। ধুনীয়াকৈ দেখা পাইছিলোঁ বহুত বেছি চাফাৰ কাৰণে।
বাকী তহঁতৰ এনে কি কি ৰান্ধিলি খানা পিকনিকত বা আৰু তহঁতৰ মানে সেই ৰন্ধা বঢ়াাবোৰ দায়িত্ববোৰ কোনে ললে তহঁতৰ।
আমি ভাত দাইল মাংস। তাৰপিছত মিক্স। ভাজি। তাৰপিছত। তোৰ চালড তাৰ। তাৰপিছত শেষত মিঠাইও আছিল ইমানেই বেছি সোৱাদ হৈছিল। আহ তই যে সুধিলি কোনে ৰান্ধি। সিঁছিল। মোৰ বৰদেউতাই ৰান্ধিছিল। আৰু। ইমানেই বেছি ধুনীয়া ৰান্ধিছিল। মানে আমি বহুত টিপ। খ কৰি ভাতকেইটা খাইছিলোঁ এনে। একুৱাকৈ মানে ইমানেই ধুনীয়া ৰান্ধিছিল।
বাকীবোৰো চাগে হাত পাত লাগিছে আৰু।
উম একদম। আমিও দিছোঁ দেই আমি নাচিছোঁ তাত। তাৰ পিছত আমি সহায়ো কৰি দিছো বস্তুবোৰ কেনেকে কাটিব লাগে কি। লাগে তেনেকুৱাকৈ আৰু।
অঁ অঁ বাকী তহঁতি আৰু মানে হেৰি খোৱা বোৱাৰ পাছত কি কি কৰিলি খেল খেল ধেমালি কিবা কিবি তেনেকুৱা কৰিলি নে।
উম আমি ক্ৰিকেট খেলিছিলো। হোঁ'শুনিবলে অলপ এনেকুৱা লাগে কি ক্ৰিকেট তাত কিন্তু আমি খেলিছিলোঁ। তাৰপিছত আমাৰ যিটো দল আছিল আমি দুৱামাৰ আমাৰ দলটোত জিকিছিল। যদিও খেলটো কেৱল আনন্দৰ বাবে। তে খেলিছিলোঁ কিন্- জিকিলেতো মই জিকিলেতো মোৰ ভাল লাগিবই। নিশ্চয় মোৰ ভাল লাগিব ত আমাৰেই দলটো জিকিছিল- আৰু এনেকুৱাকে আৰু আমি আনন্দ লোভ কৰিছিলোঁ বহুতেই বেছি।
অঁ আৰু বেলেগ কিবা কিবি খেল খেলিলি নে তহঁতি নে অকল ক্ৰিকেটেই খেলিলি?
আমি মিউজিকেল চেয়াৰ খেলিছিলোঁ। দৌৰ প্ৰতিযোগিতা আৰু আন্তাকচৰি খেলিছিলোঁ। এইকেইটা খেলোঁ বহুতেই বেছি। ভাল আছিল, ওঁ - মই যেনিবা, দৌল ওঁহোঁ, দৌৰা খেলাত? নিজে খেলোঁ। কিন্তু মই, আন্দাকচাৰীত, মই জিকিছিলোঁ। হেঁহ--আৰু বহুতে বেছি ভাল লাগিছিল। মিউজিকেল চেয়াৰত জিকা নাই, কিন্তু মই গৈছিলোঁ আৰু মানে অলপৰ কাৰণে নিজিকিলোঁ। হেঁ--হ ভাল লাগিছিলে এইখিনি, এইবোৰো মানে এটা-চ- মিটিং হৈ ৰৈ যাব আৰু মোৰ কাৰণে, কি আমি? ইমান ধুনীয়া ধুনীয়া খেল খেলিছে। খেলো
বাকী তই যে কলি নদী আছিল বা নদীখিনি মানে তহঁতৰ নদীৰ কাষত অকণমান সময় নাই মানে পৰিেৱেশটো উপভোগ কৰিলিনে?
আম -আমি বহি গল্প কৰিছিলো। ফট ফটো তুলিছিলোঁ আৰু প্ৰকৃতিৰ উপভোগ কৰিছিলোঁ। ম আৰু ফটো বহুত বেছি তুলিছিলোঁ দেই। গ্ৰুপ ফটো চেলফি হওক আৰু প্ৰকৃতিৰ ফট টো তুলিছিলোঁ। তইতো জানই মোক, মই প্ৰকৃতিক ইমানেই বেছি ভাল পাওঁ প্ৰ প্ৰকৃতিৰ যিটো এটা সৌন্দৰ্য্যতা সেইখিনিয়ে মই ফটোত মানে ৰাশি স্মৃতি হিচাপে ৰাখিব খুজিছিলোঁ। আৰু লগতে আমি গ্ৰুপ ফটোও উঠিছিলোঁ বহু হু কেইখন আমি ফটো উঠিছিলোঁ লগতে চেল্ফ ফি গোটেইকেইটা মানে সেইকে আমি ফটো ফটো তুলিছিলোঁ। আৰু লগতে মই ঘৰ পৰা তোৰ চেল্ফি ষ্টেণ্ডটো লৈ গৈছিলোঁ। যাতে আমি ইমানকেইজন মানুহ পুঁচিশ জনকে মানুহ যাতে আমি গোটেই কেইটা একেলগে ফটো উঠিব পাৰোঁ। তেনেকুৱা আৰু আমি নদীৰ কাষত বহু সময় কটালোঁ সেইটো বহুতেই বেছি ভাল লাগে।
অঁ অঁ ঠিকে আছে। বতৰ- পাতিও চাগে ভাল আছিলে ন' এ তহঁতি
বৰ ভাল আছিল অলপ ঠাণ্ডা বতাহ বৈ আছিল আৰু আকাশখনো পৰিষ্কাৰ আছিল তোৰ এনেকোৱা নাছিল কি একেবাৰে বহুতেই গৰম ঠিক আছিল আৰু নৰ্মেল আছিল ভাল আছিল বতৰটোৰ কাৰণেও আমাৰ পিক নিকটো বহুতেই বেছি ধুনীয়া গুচি গ'ল সেইকাৰণেও বহুতে বেছি ভাল লাগিল
তাকে মই বোলো সুধো কেনেকোৱা কি হ'ল মই দেখা পাইছো ফটো চটো গম পাইছো বাৰু ভাল লাগিল দিছিল বুলি ফটোবোৰ দেখি লাগিছে মইও বোলো সুধি চাও তোক কেনেকোৱা লাগিলে কি দে বাৰু হ'ব পিছত কথা পাতিম
অ অ ঠিক আছে দে